হেল- হেল - হেল কি কৰিছা। কি কৰিছা।
এ পঢ়ি আছিলো ৰ।
ভাত খালি অ'। তো বেয়া আহিছে নেকি সেইটো ফাইভ জি টাৱাৰ।
অ - অ -কিয়।
নাই কিয় বা হৈ আছে আজিটো বাৰ বাৰ।
তোৰ হৈছে নেকি।
অ হৈছিল মানে এবাৰ আবেলি মানে এতিয়া অলপমান এতিয়া আহিছে না মোৰ মাত।
অ'আহি আছে এতিয়া।
নাহিলে কবি। মাজে মাজে বিগদাৰ দিয়ে।
অ 'আমাৰতো। এফালে ফাইভ জি নাপায় বেছি ভাল। আগৰ পৰাই।
ইমান উম' জানা শুনা চহৰত থাকি কিনেও।
তাকেইটো, হয়। দে মোৰা।
মানুহ হাঁহিব এয়াতে টাৱাৰ নাপায় বুলি পেলাই।
উম।
আমাৰ তাত পাই আজি এই বৰষ
বৰষুণৰ কাৰণে অ', সেইটো কাৰণে নাই পোৱা।
এতিয়া আইছে।
কলেজ কেনেকা চলি আছে?
আছে গৈ আছোঁ, আজি অলপমান সোনকালে গেছো ৰাতিপুৱা এনেহ'লে দেৰিকে যাওঁ। অহ, আফালে গৈছো প্ৰথম ক্লাছ ক'লোয়ে। আহিলোঁ বৰষুণ দি থাকোতে।
উম, আজি কিন্তু মজা বৰষুণ দিছে ভাল লাগি গৈছে এয়াতে।
হয়, ৰে। এনেকে ৰ'দ দিয়াত কে এনেকে বৰ বৰষুণ দিয়াই ভাল।
অহ'। তাকেতো ভাল লাগে মজা ভাল লাগে।
অ'। বৰষুণত ইমান এটা হেই নাই খালি পানী হয় না।
অ'। সেইটোয়ে দিগদাৰ। বহুত দিগদাৰ। নাই, নাই এই ৰাস্তাটোতে নহয়। বাকী গোটেইখিনি হয় উম'।
উম'। ঠিকে আছে দে। তাতেতো পানী হয়ে ন।
ততে বহুত। বাপৰে আমাৰ ডুবি থাকোঁ পুতাতে।
উম'। ঘৰত ঘৰত সোমাই না।
উম। হা
ঘৰত টো নোসোমাই। বাহিৰৰ। বাহিৰৰ বা ঘৰত আহ'।
অ' সোমাই ঘৰৰ ভিতৰত গোটেই সোমায়।
এছ আৰু এইবোৰ চাফা কৰা কম দিগদাৰ
বহুত সোমাই।
উম'।
উফ। তোৰ আহিল অৰ্ডাৰ যে দিছিলে ইণ্ডিয়ানছ কেইটা।
ন, আহা নাই ৰে। কেতিয়া বা আহে।
কিয় বা।
আহিব ৰ। মানে আহিম, আহিম কি দেখা আছে মানে এইটো চেটাৰ আহি পৈছে মানে দোকানত।
আহিবদে কালি বা পৰসি মানে।
পাই আছে এতিয়া মানে।
যে নামটো নক'বি কিন্তু দেই এই যে বি আমি যে বেয়া পাওঁ অ', তাই যে তাই যে দিছে যে। তাই মানে চাৰ্ম দিছিল নে।
হা, হা, হা।
অ', তাইটো আ, আজি আহি পাইছে তাই ফটো দিছে মোক।
অ', তোমাকটো দিবই কেনেকুৱা মোক হে দেখাবিচোন।
নহয়ো এই মোক ফটো দিছে পিছে চা বঢ়িয়া লাগিছে ন মোৰ চা ভাল লাগিছে ৰ ত সুধলো কেতিয়া আহিবি, তাই কৈছে আজি।
এ তা থাকা কি দিছিল নে আকৌ এবাৰ স্ব
নাই, নাই থাকে দিছে দিম ৰ মইতো।
সেইটোৱেতো ক'লো মোক দিবি
ত' মৰম লগা দেখাত ভাল লাগছে, মই কৈছো কালি লৈ যাবি এৰি দেখাব অ'।
অ' চবৰে আহিল, মোৰে আহা নাই
সিটো বহুত সৰু, বহুত বেছিয়ে সৰু তাইৰটো।
সৰু যি পাইছে উঠাই আনিছে চা।
উম, সেইটো হয় বাৰু ঠিকে আছে। কিন্তু হ'লেও মানে সেইবোৰতো এই তাতেও পায়। বজাৰতো পায় এ নকবি না নাম নকবি। পাগলা অ' নাম চাম নকবি।
গলতি। অহ বছ-বছ।
ত' তাৰে পৰাই পাই যায়, মজা-মজা যে চবতে পায়।
অ' কেইজন।
আৰু
আৰু কিবা কৈছে সেইদিন যে গ'ল তাইৰ। তাত যে গ'ল।
অহ।
ফুৰিব।
অ', -অ' গম পাইছো। ট'। নাই কোৱা, একো কোৱা নাই।
অ' অকলে দেখাইছে মালটো।
অ', -অ' সেইটোৱে কৈছে আৰু বাকী একো কোৱা নাই।
অ' আচ্ছা ঠিকে আছে।
উম'।
দে হাবই দেচোন কৰিব লাগিল।
অ' লাগিল ন। নহ'লে কি কৰব। কাবাকতো ক'ব লাগিল।
উম'।
হ এই গ'ল
বাকি একো কথা পতা নাই নেকি তই?
নাই সেইখিনিতে আৰু নাই কথা পাতা। এই কথা পাতিলে তাই এৰি দিব নুখ খোজে ইমান কথা কৈ থাকে মোৰ অশান্তি লাগ
হ'লেও পাতি থাকিবি অলপমান হে এইবোৰ পাই না।
অ'- অ', কথাবোৰ ওলাব পাৰি অ', কিন্তু এই নহয় মোৰ বহুত অ শান্তি লাগে মানে লাগাতকে বেছি বকি থাকে। বহুত বেছি বকি থাকে।
তাইৰ লগত আ-আ সময় কেনেকে যাব গমে পিছত কথা পাতিলে।
এ নহয় মোৰ-মোৰ বহুত অশান্তি লাগে, মাথা বিখাই মোৰ। মই নোৱাৰো। আৰু যদি- আৰু যদি মানে অকমান দেৰি যদি দেৰি হয় অকণমান দেৰি যদি হয় তাই ৰিপ্লাই দিবৰ কাৰণে তাই সুধে ক'ত গ'লি বোলে ক'ত গলি ক'ত মানে সুধিয়ে থাকে। মানে গুচি গ'লে সুধব ক'ত গলিগে, কিবা কামত তাইৰ লগত থৰি কথা পাতি আছো অকল।
উম।
বৰ অশান্তি লাগে, সেইটো কাৰণে মোৰ কথা পাতিব মন নাযায়।
অ', মানুহৰ কি বেলেগ কামো হ'ব পাৰে ন, ন মাতিব পাৰে। বা কিবা এটা কৰি থাকব পাৰে।
তাই সেইনাখন তাই পোৰা শ্ব অফ কৰি বাৰু মই- মই শুনি থাকিম না কি।
অ', সেইয় মানে শুনব -শুনব মানে বহিছো।
তই ভাত খালি।
খালোঁ, খাই লৈ বিচনাত এনে চাই আছিলো ফোনটো।
অ', কালি যাবি নে নাই তাতে। নাম নকবি- নাম নকবি, অ', তই পাহৰি যা বাৰে-বাৰে।
অ', সদায় মানে এইকেইদিন গৈ আছো মোৰ মানে সেই নাই। কি সেইটো নাই যে কম সেইকাৰণে। জানো অসমীয়াত কি কয় নাজানো এতিয়া।
অ', মও নাজানো।
এ আজি জল্দি গ'লো অ', কালিও জল্দি যাম। বুলি ভাবিছোঁ যদিও উঠিব পাৰোঁ ৰাতিপুৱা।
উম।
অ', মানে বাছত দেৰি হয় না।
অ', তাত আৰু মানে পতাককে বাছো নাপায়, বাপৰে।
ইপিনীৰ পৰা পায়, ইহঁতৰ ৰখি ৰখি যায় ন বহুত।
উম, উম।
শিপিনৰ পৰা মানে আহে মানে মানে সেই নাপায় মানে এই। এ পায় আৰ অ'।
মই গম পাইছোঁ, সেইখন সেইখন বাছ নাপাই বহুত কম পায়, নৰ্মেল কেইখনে পায়।
উম, আহে হ'লেও অ', কিন্তু মই নৰ্মেলটোৱে ভাল পাওঁ যে।
মই নোৱাৰ
সেউজীয়া, সেউজীয়া এখনত কি নৰ্মেলটোৱে ভাল পাওঁ।
মোৰ সেইকেইখন ভাল লাগে।
অলপমান পইচা কমকে যায়, হাৱা আহি থাকেটো শিৰ কিদি
এ নৰি দে বহুত বেছি গৰম ন, অশান্তি পাওঁ বহুত।
মই খিৰিকীৰ ওচ বহু বেয়া পাওঁৰে।
কিয়?
মই অ', তাকেটো মই তাৰ চাই তাইৰ চাইদৰ অ', এইটোত বহিব ভাল মানে চাইদৰ তাৰ চাইদত বহিলি পুতুককে নামব পালি ন'। এতিয়া আৰু খিৰিকীদি পিনে বহিলি দা মানুহ মানুহৰ ওচৰত দি বাৰ কেনেকে যাব লাগে সেইকাৰণে মই বেয়া পাওঁ আৰু মই পিছফালে বহি বেয়া পাওঁ, যিমান বাৰু এই গৰমত আগত বহিব চেষ্টা কৰো। মানুহ উঠি গ'লে আৰু আগত আহো আগত তো সেনেকে থকো মই।
অ' দৰ্জাৰ ওচৰত যাতে দে দেৰি নহয় উ গম পাইছো।
যে বাহে থাকে ছিংগল এটা সেই থাকে বহা খালি আগৰ
অ আহ সেইটো বেছি ভাল।
অ সময়তটো নাযায় মানে মোৰ সময়খন।
উম দিগদাৰ আছে কিন্তু বহুত।
উ তাকে।
উপায়ও নাই দেচোন। কিহে কৰিবি।
জুুলাই ত বনে
তহঁত জুলাইত হয় না?
হা হা বন্ধ দিয়ে। গৰমৰ
আতছা ভালেই আমাৰ বা দিয়ে ন নাই গম নাপাও দিলেতো ভালেই
দিয়ে চবকে দিয়ে
এনেইটো ভালে আৰু এক্সট্ৰাকে কৰাই নহয় পিছত আৰু
উম উম
দে ক আৰু কিবা
কি কম এ
কৈ থাক কিবা কিবি মোৰে একো মূৰত আহা নাই
উম।
মাথা বিষাই আছে পঢ়ি পঢ়ি একোৱে নাজানো তাতে আৰু এইও হৈছে পৰীক্ষাও আহিছি
কেতিয়া?
পোন্ধৰ তাৰিখে। আৰু এইকেইটা ইমান এটা চিৰিয়াছলি নলয় দেচোন সিহঁতি
অ এইটোটো এনে
হয় এনেই লয় এইকেইটা কিন্তু হ'লেও দেচোন টিউশ্যন চিউচনো লোৱা নাই মই দুটাতে লৈছো বাকী এটা লোৱা নাই ত দিগদাৰ বৰ দিগদাৰ এতিয়াতো আৰু পাছ -ছো কৰিব লাগ- ব আগতেটো ফেইল কৰিলেও কথা নাছিল।
অ', এটাত ন', অ', সেইটো ৰোল কৰি দিছে।
সেইটো কব নালাগ এইটো কথা মানে
অ', অ', তাকে এতিয়া মানে চবতে পাছ কৰিব লাগিব আৰু।
উম, এইটো কৰিব নালাগিছিল। নহ'লে যোনখন মানে সেই যোনখন চাবজেক্ট মানে আমি ফোৰ্ট কে ল'ম সেই খন আমি সেইখনত অকন মাকচটো কমাই দিব লাগছিল পাছ হোৱা।
অ, কিবা এটা বেলেগ উপায় কৰিব লাগছে ল ন
নহলে আৰু এখন নালাগা খন আৰু কিয় এনে - এনে পঢ়ি থাকো।
যোনবোৰ ল'ৰা ছোৱালী অলপমান কমকে সেই সিহঁতে কেনেকুৱা একজাম হয় ন।
উম,
ফাৰ্ষ্ট টাইম।
বৰ দিগদাৰ হৈছে।
হা- হা?
বৰ দিগদাৰ হৈছে বোলো।
অহ',
এক
উম। সে সময়টো কিমান হৈছে?
ৰ ৰ চাও ৰ মই
হৈছে
অ। হৈছে- হৈছে কাট কাট।
অঁ।